হেল্ল', অহ - অহ কি কৰি আছা?
অ এনেই বহি আছিলো, তুমি কি কৰি আছা?
মই মানে ভাবিছিলোঁ এই ক'ৰবাত কাপোৰ কিনিবলৈ যাওঁ মোৰ মানে আইডিয়া নাই ক'ৰবাত কাপোৰ কি কিনা দোকান আছে নেকি ভাল?
অ ভাল দোকান তোমাৰ তুমিতো সেই মানে মলত যাব পাৰা এ বিশাল মনত যাব পাৰা।
অ বিশাল মল মানে অ মানে ভাল কাপোৰ মানে পোৱা মানে জোতা, কাপোৰ চব একেলগতে পোৱা মানে।
একেলগতে পুৱা জুডিঅ'ত যাব পাৰা জুদিঅ' যে নতুনকে খুলিছে আজিকালি।
অঁ।
সেইটোতো যাব পাৰা ভাল হয় সেইটো মই সেইটোৰ পৰাই লও। কেতিয়াবা অ মই তোমাৰ এই বিশালৰ পৰা লওঁ কেতিয়াবা জুডিঅ'ৰ পৰা লওঁ।
অ, অ মই ভাবিছিলো অ ভাবিছিলো আজি মানে অকণমান ৱেডাৰটো মানে অকণমান ঠাণ্ডা আছে ত' ভাবিলোঁ অকণমান যাই পিনি বজাৰ কৰি আহোঁ নেকি। অ, কালি অ, কালি মানে ইমান গৰম আছিলে সেইকাৰণে জোৰ যাব পৰা নাই অ। ত তুমি কাপোৰ ক'ত কাপোৰ ক'ত পৰা লবা তুমি?
মই কাপোৰ তো মানে বিশালতে লওঁ আৰু কেতিয়াবা ফেঞ্চিৰ পৰা লওঁ। তুমি কৰ পৰা লোৱা?
মই অহ মই বিশালৰ পৰা লওঁ বাট এতিয়া মই ভাবিছো কৰবাত বেলেগ জেগা কাপোৰ লোৱা ভাল নেকি? এটা জেগাত গলে মানে ভাল নালাগে আৰু।
অ অ হয় ঠিকেই কলা, তোমাৰ এই অ স্মাৰ্ট বজাৰ সেইবোৰো আছে, সেইবোৰতো যাই কিনে ল'ব পাৰা।
এইটো ক'ত আছে?
অ, স্মাৰ্ট বাজাৰ নে বিগ বাজাৰ যে এতিয়া যে তোমাৰ ভাঙা ঘৰ ফালে আছে।
অ স্মাৰ্ট বজাৰ। অ অ ষ্টাৰ্ট বজাৰ ষ্টাৰ্ট বজাৰ নেকি এইটো? স্মাৰ্ট বজাৰ এইটো তোমাৰ অ, এটা জয়া নগৰতো খুলিছে নতুন।
উম।
অ, জয়ানগৰ -জয়ানগৰ বেলতলা যোৱা ৰাস্তাটোত।
উম, উম আহ হয় নেকি?
তাতে খুলিছে মই চাইছিলো ত, ভাবি আছো তাতে যাও নেকি।
অ, যাব পাৰ মইতো তাতে যোৱা নাই এনেই তুমি আগতে গৈছিলা নেকি কেতিয়াবা?
অ মই গৈছিলো এই দুৰ্গা পূজাত গৈছিলো মানে কাপোৰ ল'বা তাতে ভাল ভাল কাপোৰ আছিল। মানে কুৰটা পেজামা একেছেটত আহে।
আছে তাতে।
ভালে আছে ক'ব গলি, ল'ব পাৰি মানে যুডঅ' চুডিঅ বহুত ভালে।
অ অ জুদিত বহুত দাম ন।
যদি বহুত দাম মানে এটা পেন্ট তোমাৰ অ অ চছেভেন হাণ্ড্ৰেড এইট হণ্ড্ৰেড, অ এটা স্পটিনং। ফ'ৰ হাড্ৰেড ফাইভ হাড্ৰেড এনে হ'লে নচলিব আমাৰ।
তোমাৰ এই চুপাৰ মাৰ্কেটৰ এটা উদ্দেশনা বুলি খুলিছে সেইটোত গৈছিলে নে কেতিয়াবা?
সুপাৰ মাৰ্কেট অ উডেছনা মল।
অ অ
নাই মই গৈ যোৱাত টো নাই বাছ এনে মই ভিতৰত গৈ আহিলোঁ আৰু। অ এনে ভিতৰত যাই পিনি আহিলো আৰু।
উম উম
বহুত ডাঙৰ আছে।
কিন্তু বহুত দাম আছে তাতে মই এবাৰ চাইছিলো বহুত হাজাৰৰ পৰা ওপৰত আছে কাপোৰ বোৰ। উম।
যেনেকে অ যেনেকে উদ্দেশনা মল এইবিলাক বহুত দাম।
উ চিটি চেণ্টাৰত গৈছে নে চিটি চেণ্টাৰ মল।
চিটি চেণ্টৰ মল গৈছিলোঁ মই।
কিবা মান তাতে বহুত দাম আছে কিন্তু। তাতেতো এনে আমি ফুৰিবলৈ যাওঁ কেতিয়াবা
অ তাতে আমাৰ বহুত মানুহ ফুৰিবলৈ যায়।
উম বহুত ফুৰিব নে ডাঙৰ আছে ন দেখাত ভাল লাগে আৰু বাহিৰৰ। বাহিৰৰ নিচিনা লাগে গুৱাহাটীত হোৱা নিচিনা নালাগে ন।
অহ অ মানে যেনেকে লাগে অ দেহলী মলত আহিলো নেকি দেলহি আমাৰ যে এনেকে টিভিত আমি চাওঁ ফিল্ম কেইটা অ এনে একে লাগে আহিলো আৰু ভাল লাগে।
বাহিৰৰ নিচিনা লাগে আৰু। উম সেইকাৰণে ভাল লাগে।
আৰু এই তোমাৰ যেন আৰু তুমি আৰ্মি কেম গ'লেও তোমাক যেনেকে লাগিব তুমি ডিলিট আছা মানে।
অ হয় মানে কিছুমান জাগা এনেকুৱা আছে তোমাৰ গুৱাহাটীৰ মানে বাহিৰৰ নিচিনা লাগে ন।
আৰ্মি কেম অ এই তোমাৰ চাতগাও যি যোৱা আৰ্মি কেম এটা আছে তাতে তুমি গ'লে মানে তোমাৰ এই পুৰা ৰাস্তা তোমাৰ ক্লিন দেখা যাব বহুত তোমাৰ পাৰ্ক অ জাগাই জেগাত তোমাৰ চিট আছে বহা চিট আছে টয়লেট আছে পাব্লিক টয়লেট যেনকে দিল্লী তাকে ভাল লাগে মানে এনেকে জেগাত
সেইটোৰ ফালে তোমাৰ যোৱা নাই আৰ্মি কেম্পৰ ফালে যোৱা নাই কেতিয়াও। মনৰে এই ৰাস্তা বিলাক নাজানো কেনেকোৱা আছে বুলি।
ৰাস্তা বহুত ধুনীয়া আছে অ যাব দিয়ে তুমি বাছ কোৱা মোক পাৰ্কত যাম ফুৰিবৰ কাৰণে। অ যাবলৈ দিব এনেকে অ বহুত বহুত ধুনীয়া পাৰ্ক আছে- আছে তাতে বহুত ডাঙৰ অকমান ভিতৰত যাব লাগে। অ তুমি তুমি বে- ট্টি গাড়ী দিও যাব পাৰা তাতে তাতে বেটৰী গাড়ীও যায় অ। নাই নাই টিকট নলয় একো নলয়।
অহ হয় নেকি।
ধুনীয়া পাৰ্ক আছে তাতে তাতে তুমি গ'লে তুমি ডাঙৰ এটা ৰাইনৰ এটা পুতলা চাবা।
অ
অ তাতে হাতী ওলাই থাকে
অ হাতীয়ে ওলাই ন আৰু তোমাৰ এই কি কয় বশিষ্ঠৰ ফালে গৈছ নে বগীষ্ঠৰ ফালে তু আৰ্মি কেম্পটোত
বশিষ্ট
উম উম
বশিষ্ট আৰ্মি কেম্পটো বাহিৰ পৰা চাইছো ভিতৰত যোৱা নাই
তাতে যাব নিদিয়ে চাগে ন
তাতে চাগে মই গম নাপাওঁ ইমান মানে যাব নিদিয়ে নেকি কবাগুলিতো বশিষ্ট ত' মন্দিৰ যোৱা ৰাস্তাটো আৰ্মি কেম্পৰ মাজতে আহে
উম উম উম হয়
মন্দিৰৰ কাৰণে এই ৰাস্তাটো এৰি দিছে আৰ্মি কেইটাই
উম উম হয়
অ বশিষ্ট চাৰিআলি পুৰা আৰ্মি কেমে হয় ক'ব গলে
উম সেইফালে যোৱা নে ফুৰিবলৈ
অ ফুৰিবলৈ মানে যোৱা বছৰে গৈছিলো মোৰ মাৰ লগত মানে গৰমত অ গা ধো গা ধুই আহিলো বহুত ভাল লাগি ঠাণ্ডা ঠাণ্ডা পানী আছে অ আৰু এই তলৰ মন্দিৰততো আমাৰ গা ধুইছিলো
উম তাতে তোমাৰ মাছো আছে ন
ন নাই মাছ নাই মানে তাতে মানে মাছ নাই
কিছুমানে কৈছিলে যাতে তোমাৰ মাছো পাইছে বুলি মই শুনা
আহিব পাৰে ওপৰৰ পৰা আহিব পাৰে পানীতো মানে ওপৰৰ পৰা আহে না আমাৰ
অ অ অ এই ওপৰৰ ফালে গৈছ নে তুমি কেতিয়াবা ওপৰৰ যে চেগুনৰ
অ মই গৈছো গৈছো গৈছো এই আমাৰ মানে চত পূজা হয় না অ আমি চট পূজাৰ দিনত আমি ফুৰিয়ে থাকোঁ মানে তাত
অ তাতে ওপৰ হলেও যোৱা
অ তাতে ওপৰৰ পিনেও গৈছো মানে চালো বহুত ভাল ভাল
ওপৰত যাব দিয়ে জানো তোমাৰ ওপৰত ফৰেষ্টৰ বোৰ নাথাকে
নহয় নহয় যাব দিয়ে চবে গম পায় না বহুত মানুহ আহে চবে ফুৰিবলে যায়
অ তাতে তোমাৰ এই ফৰেষ্টৰ ঘৰবোৰো আছে চাগে ন তাতে ফৰেষ্টৰ থাকা
আছে অ
জংঘল আছিল নেকি ওপৰত বহুত জং
অ জংঘল আছে বহুত বান্দৰ আছে জঙ্গল আছে অ ত মই শুনা পাইছো বোলে হৰিণো আছে বোলে ততে অ এই তুমি এই বশিষ্ট ৰ পিছফালেদিছ গ'লে তুমি এটা গৈ থাকিলে গৈ থাকিলে তুমি ডাঙৰ হাতী দেখা পাবা না মূৰ্তি
অ সেইটোও মই তোমাৰ দেখা পাইছিলো ফটোত দেখা পাইছিলো মই মই যোৱাই নাই কেতিয়াও তাত
যোৱাই নাই তাতে মই মই তাতে মই চাৰি চাৰিবাৰ ফুৰি আহিলো বহুত ভাল লাগিছে মন্দিটো মানে হাতীৰ ভিতৰত সোমাই যাব লাগে ভিতৰত অ ভিতৰতে মন্দিৰ আছে ডাঙৰকে অ বহুত ভাল লাগে অ এ অ অ এই ভাইটি গৈছিল আ মোৰ আ তোমাৰ ভাইটিও গৈছে মোৰ লগত ছট পূজাৰ দিনত আমি গৈছিলোঁ অ অ আমি গৈছিলো বহুত ভাল লাগিছে
মানে তোমাৰ বহুত ওপৰত যাব লাগে নে এইটো মানে ৰাস্ত
নহয় নহয় ৰাস্তাই আছে চিধাচিধি তুমি চিধাচিধি পিছফালেদি গ'লে বৈশিষ্ঠত ৰাস্তাই আছে তোমাৰ তাৰে পৰা যাব পাৰা অ
তোমাৰ এইটোৰ পিছফালেদি কিবা ৰাস্তা ওলাই নেকি পাহ পাহাৰৰ ফালে।
আহ ওলাই চাগে গম নাপাওঁ অ নোলায় নোলায় নোলায়।
লাষ্ট মানে তাতে শেষ হৈ যায় ন এইটো মন্দিৰৰ ফালে।
মই ইমান নাজানো মই মানে এই হাতীৰ যোনটোৰ ডাঙৰ মূৰ্তি আছে তাতে লৈ গৈছো তাৰ আগত যোৱা নাই।
অ তাৰ আগতো ৰাস্তা আছে।
তাৰ আগতো ৰাস্তা আছে অ তাৰ আগতো ৰাস্তা আছে, অ গাড়ী গাড়ী যায়, গাড়ী যায়।
অ হয় নেকি মই সেইফালে যোৱাই নাই তোমাৰ এই বৈষ্ণ মন্দিৰৰ ফালে গৈছোঁ। তোমাৰ আৰু মানে পানী যে থাকে। সেইটো পানীৰ ফালে গৈছিলোঁ। অ মোৰ লগৰীয়াও গৈছিলে মানে চট পূজা কৰিবলৈ গৈছিলে ন তেতিয়া মইয়ো গৈছিলোঁ। তেতিয়া তোমাৰ পানীৰ ফালে যে পানী যে আহে যে বহি কিনা তোমাৰ ওপৰৰ পৰা তোমাৰ তাতে গৈছিলোঁ। তাৰ পৰা আৰু আগত যোৱা নাই।
অ বহুত ভাল লাগে মানে।
বহুতো ঘৰ আছে ন বহুত মানুহ থাকে তাতে।
অ আৰু ছট পূজাৰ দিনাত বহুত মানুহ আহে না ভিৰ থাকে বহুত।
উম উম উম ভিৰ থাকে তোমাৰ সেইটো পানীটো কি ঝণ ঝৰ্ণাৰ পৰা আহে নেকি?
অ ওপৰৰ পৰা আহি বুলি শুনা পাইছোঁ মই।
অ ওপৰত কি ঝৰ্ণা আছে চাগে।
নাজানো এইটো পানী কৰ পৰা আহে আজিলৈ মইযো গম পোৱা নাই বাট এনেকুৱা শুনা পাইছো ওপৰবোৰে ঝৰ্ণা। আছে তাৰ পৰা আহে বোলে পানীটো।
অ তুমিতো এই ওপৰৰ ওপৰৰ ফালে গৈছিলা ন সেগুন চেগুন গছ
নহয় পানীতটো বহুত এই ডাঙৰ হাতীটো যেতিয়া মতি আছে না। তাৰ তাৰো আগৰ পৰা আহে পানীটো মানে।
অ হয় নেকি।
অ
অ তোমাৰ বহুত মানুহে ওপৰৰ ফালেও উঠি উঠি যায় ন।
অ ওপৰত উঠি উঠি যায় উম এ বম বম ফুৰাবলৈ যায়।
অ হয় নেকি সেইফালে বাগ চাগো ওলাই চাগে।
বা আকৌ শুনা নাই বৰ্তমান মই এই হৰিণে শুনিলো আৰু বান্দৰে দেখা পালোঁ।
অ হয় নেকি অহ মই বান্দৰ তোমাৰ মন্দিৰৰ ফালে বহুত বান ওলাইটো দেখা পাইছো ৰাস্তাতে ওলাই কিন্তু অ ওপৰৰ ফালি মই যোৱা নাই কেতিয়াওঁ।
গৈ চাবা এই ডাঙৰ হাতী মজিৰ তাতে গৈ চাবা।
অ এইটো তোমাৰ ওপৰত উঠি যাব লাগে ন।
উম উম উম চিধা যাই থাকিবা যাই থাকিবা যাই থাকিব পাই যাবা তুমি। সুধিবলৈ নালাগে তুমি নাই নাই জঘল নাই একদম প্লেইন ৰাস্তা একদম চিধা ৰাস্তা। অ তুমি গৈ থাকিলে তুমি পাই যাবা।
কেতিয়া মানে সে মানে মই ভাবাই নাছিলো তাত তাতে আছে বুলি মই সেইটো ভাবিছো এতিয়া বেলেগ জেগাত আছে বুলি তেতিয়া মই ফটোত চাইছিলো এনেকোৱা হাতী বহুত মানুহে দিছিলে ফটোত।
অ অ নহ নহয় তাতে আছে তাতে আছে
অ হয় নেকি আচ্ছা উম ঠিক আছে দিয়া ভাল লাগিল কথা
অ দিয়ক দিয়ক